আহ ভন্টি কি কৰিছা
এ আছো ভালনে আপোনাৰ
অ ভালে দিয়া
অ বৰষুণ দিছে না আজি।
বৰষুণ দিয়া না ৰদ দিছে ভাত খালা
ভাত মানে হেৰি ৰাতিপুৱাই ৰুটি চুটি খালো
আহ
এতিয়া মানে খোৱা নাই খাম আৰু বনাই কৰি হৈছে আৰু
অ তোমালোকৰ ৰ'দ দিছ এইপিনে বৰষুণ দিছে
আমাৰ ফালে অকণ বৰষুণ বৰষুণ হৈ আছে সেইটো কাৰণে সুধিছো ৰ'দ দিছে নে
অহ আমাৰ ৰ'দ বতাহটো মাৰি আছে অলপমান তেউ ৰ'দ দি আছে আ ভাত কিহে বনালা
ভাত এতিয়া বনাও মানে হেৰি এই মাংস অকণ আনিছো গৰম মই বোলো যিমানে নহয় বৰষুণ হলেও এনেকে একেবাৰে বৰষুণ হলেও ভাল লাগি নাথাকে যে না নাখাও বুলি কৈছিলো আকৌ আনিলে যে খাই দে তাকে বনাই কৰি লৈ আজৰি হৈছো আৰু
অহ মই দালিকে বনাম বুলি লৈছো আৰু
অহ আমাক এও পৰীক্ষা হৈ আছে হাজা
অহ গ'ল পৰীক্ষালৈ পিছবেলা, অহ অহ
উম
পৰীক্ষা ভাল হৈছে তাইৰ
পৰীক্ষা যোৱা কেইটা ভাল হৈছে।
উম আজিকালি পৰী পৰীক্ষা হ'লে মাক হতেও কষ্ট কৰিব লাগে নহয়
লাগে আকৌ এবাৰত ধেৰ কিবা কিবি পঢ়াব লাগে নহয় সেইবোৰ আকৌ মুখস্ত ধৰাব লাগে সেইকাৰণে ঘৰত আহ মানে মানে ঘৰত নাচালে এতিয়ানো আমি এনে
উম উম
স্কুলত দিনো কি হ'ব হ'ব নহ ঘৰত যদি অকণমান নাচাও
চাবই লাগে আকৌ নহ'লে টিউশচন দিব লাগে লাগিব প্ৰাইভেটত দি টিউশচন দিয়াটো কি কথা
অহ সেইটোৱে সেইকাৰণে টিউশচন নিদো যিখিনি পাওঁ নিজে চাওঁ দেউতাকেও চাই দিয়ে মোক অহ দেউতাকেও চাই দিয়ে নাজানাখিনি মোক সুধিলে মই হ'লেও দেখুৱাই দিওঁ সেই নক' বা
অ পাৰিলে তেনেকেই শিকাব লাগে ন অ অ পাৰিলে বোলো তেনেকেই শিকাব লাগে
সকে শিকাব লাগে আহ নহয় টিউশচন দিবলৈ আপোনাৰ ঘৰতে পঢ়োৱা মানুহঁতৰ থাকিলে আকৌ টিউচনো দিলে এনে
এনেহে অ
সময়টো লছ হয়
উম
কাৰণে বোলো নাই নালাগে ঘৰতে নুবুজা খিনি আকৌ ধৰক কোনোবা জনা মানুহৰ ময়ো যদি যিখিনি বুজি নাপাওঁ সেই ওচৰতে ভণ্টি ঘৰত আছে নহয় তাক সিহঁতক সুধিও সুধোৱা মো যিখিনি বুজি নাপাওঁ সিহঁতও ধুনাকে বুজাই কৰি দিয়ে যে
আহ অ
অ সেইয়া
অ তেনেকে কৰাই ভাল টিউচন দিলে মানে ল'ৰা ছোৱালী বিলাকে টিউশচনতে
নহয় তাকে টিউচন এতিয়া ৰাতিপুৱা অ ৰাতিপুৱা এতিয়া ধৰক স্কুললৈ আহো চাৰে আঠতে স্কুল আহিব লাগে ৰাতিপুৱা খুৱ পৰাা উঠি নিজে অকনমান নুপঢ়ি টিউচনিলে কিডাল হব ন সময়টো তেনেতে টিউচন বুল গোচী যায় আবেলি স্কুলৰ পৰা তিনিটা চাৰে তিনিটা বজাত গৈ পায় সেইখিনি সময়ত ল'ৰা-ছোৱালী এতিয়খ পৰা ইমান প্ৰেছাৰ দিব বিচৰা নাই সেইখিনি সময় অকণ ঘৰত অকমান ৰেষ্ট ল'ব লাগে দিয়কচোন ন অকমান শুইকৈ মগজুটো অকমান হেৰি হব তেতিয়াহে তাৰপিছত আকৌ সন্ধিয়া নিজৰ পঢ়া থাকে টিও
উম-উম-উম নিজৰ তেতিয়া পঢ়া সময়তে নিজে দেখাই দিলে হৈ যায়। ন উম আহ
যত্ন কৰি পঢ়ে যে
আহ আহ
টিউচনটো মানে ভাবাগে নাই তেতিয়ালৈকে তেতিয়া নাইন টেনত তেতিয়া দিমগৈ আৰু অ
অ নাইন টেন তেনেও দিবি লাগিব অ-অ নোৱাৰিবা নহয় সেইখিনি উম খিনি চাব দিবা লাগিব তাক অ'।
তাকে।
এতিয়া কি আছিলে?
অ' আজি আছে তাই অ অসমীয়া।
অসমীয়া আছে।
অ' ইংৰাজী গ'ল প্ৰথম দিনা। দিতীয় দিনাখন আকৌ সেই অংক। তাৰপিছত আজি অস অসমীয়া আছে আৰু আজি শেষ হলে আৰু তিনদিন থাকিব আৰু।
অ', তাৰপিছত স্কুল বন্ধ নিদিয়ে আৰু তাৰ পিছত আকৌ বহি থাকি কিব
গৰম বন্ধ সিহঁতৰ আজিকালি তেনেকে নেপাতে নহয় গৰম বন্ধ একেবাৰে পোন্ধৰ দিন মান আকৌ স্কুল খুলেই দেখোন। তাৰ পিছত পোন্ধৰ দিন মানহে দিয়ে। জুলাই মাহত পোন্ধৰ দিন মানহে গৰম বন্ধ দিয়ে সিহঁতক।
অ'। তাৰ পিছত তোমাৰ এই ভিন দেটা ঢুকাল বোলে। তাত খবৰ ল'বও যাব লাগিব চাগে ন, অ ভিনদেউৰ মাকহে।
আমাৰ হেৰিতযে তালৈকো যাবগৈ পৰা নাই তাইৰও পৰীক্ষা মানুহতোৰো অসুবিধা কিবা কিবি। এতিয়া বোলো একে পৰীক্ষাত। পিছতে যাম আৰু তেনেকেইে ভাবি থৈছো।
অ' পৰীক্ষাৰ পিছতে তেতিয়া খবৰও ল'বা গৈ অ' একে সকামতে যাবা আৰু ন দুই জেগা যেতিয়া। অ' সকামতে গলে হ'ল। কিবা এটা কিবা লৈ যাবা আৰু।
তাকে এতিয়া। ভিনদেউক এতিয়া একো কথা তেনেকুৱা পাতিবই পৰা নাই হাতত বা পইচা পাতি কিবা কি ক'ত আছে নাছে। পাতিবই পৰা নাই।
অ' পইচাকে দিবা নহলে কিবা। তাকে দি দিবা আৰু। তাত হেৰি সকামত ব ব্যৱহাৰ
ব্যৱহাৰ কৰিব তাকে
অ তেনেকে দিলেও হয় এনে নো ইমান দৈত ন কত দিন গৈ থাকিব পাৰিবা নোৱাৰিবা নহয়
এও এ দেউতাকৰ স্কুলৰ হেৰি থাকে যে।
অ গাড়ীখন ভাল হ'ল?
অ ভাল আ হৈছে এতিয়া মানে ভাল হৈছে মানে গোটেই আগৰ নিচিনা ভাল হোৱা নাই অলপ আছে বোলে আজি এতিয়া ফোন কৰিছে কৈছে অলপ আৰু কিবা কিবি অসুবিধা পাইছো কিবা ইঞ্জিনাল ইঞ্জিনৰ কিবা লাইট এটা বোলে জ্বলি যায় ৰঙাকে সেইটো কছে জৰি আছে। কৌ এবাৰ কৈছে দেখুৱাবগৈ লাগিব।
অ তেওঁ এতিয়া পৰীক্ষা কেইদিন বা আহ হেৰি চলাই লা নহয় এই বন্ধলৈকে চলাব পাৰ হৈ থাকিলেও অ জুলাই মাহতটো বন্ধ পা তেতিয়া ভালকে ভাল
অ তেতিয়া ভালকে ভাল কৰিব পৰা যাব অ নিনিলেও নহয় সেইয়াই তে সেনেক এ খুলি কৰি সেয়া ঠিক ঠাক কৰিলে
অ নিজে কলেে মেকাক দি
নাই মে এটা নি পেলাই কৰিছে ইঞ্জিনৰ কাম ঘৰত নিজে নোৱাৰে নহয়
অ বেলেগ খিনি কাম পায় আৰু
অ বেলেগ খিনি পাৰে
অ সৰু খৰা কাম বিলাক পায় আৰু
অ সেইখিনি সেইখিনি ঘৰত কৰে সেইখিনি পইচা বেলেগক নিদিয়ে সেইখিনি নিজেই কৰে
অ আচলতে তেনেকে হেৰি কৰিলে গাড়ী চলালে কিছুমান কাম জানিব লাগে ন অ প্ৰতিটো কথা এ ল দি থকাও নহয় নিজেও
নিজেও অ িকি ললে ন অ অ আজিকালি এবাৰ বস্তু খুলি পেলাই আকৌ ফিটিং কৰি দিলে সিহঁতে চোই আচোন তিনিশ টকা লৈে তাতকে সেইখিনি কাম ঘৰত জানি নিজে কৰি ললে সেই তিনিশ টকাটো ৰৈ
অ আৰু যাই ঘৰতে কৰি ললে উম উম এতিয়া গ'ল আৰু গাড়ী
অ গ'ল গ'ল
উ অ অ এতিয়া দুপৰীয়া ভাত আহি পেলাই খাব আহে
দুপৰীয়া অ আহি পেলাই খাবহি এতিয়া তিনটা বজাত পাবহি নহয়
অ ৰাতিপুৱা যাওঁতে ভাত খাই কেইটামান খাই যায় আৰু ন
তাইও পাবহি আকৌ দেউতাকো পাবহি আৰু তেতিয়া একেবাৰে একেলগে খাম আৰু
অ তেতিয়া বনাই পেলাই খাবা
অ মানে বনাই কৰি হ'ল বনাই কৰি হল তেতিয়া আজৰি ওলো খামহে তেতিয়া
অ আহিলে একেবাৰে খাবা মই বনাব পৰা নাই বনাম হে স্কুল কলেজে আহি পালে তেতিয়া একেবাৰে খাওঁ দুইজনীয়ে
অ আপোনালোকৰ আকৌ ৰাতিপুৱা নাখায় ন
ৰাতিপুৱা নাখাওঁ
তাইও নাখায় নেকি ৰাতিপুৱা
তাইও খাই নাযায় ৰাতিপুৱা চাহ তাহ খাই যায় অ নাযায় দুপৰীয়া ভাত খাই গলে বোলে এলাহ লাগে
আহ
সেইকাৰণে খাই নাযায় আৰু আহি পেলাই খাইহি
তাই হেৰি কৰা অপাৰচন কৰা ছোৱালী নহয় খাই গলে গেছটো কমকে উঠিব এতিয়া এতিয়া উঠা নাই গেছটো উঠিলে আকৌ প্ৰব্লেম হব ন
উম তাকে কওঁ তাই বুজি - নাপায়া আৰু এ পইচা গধুল গধুল গেলেও গেথেও লাগে ভাত কিবা খাই গলে অ তাতে আকৌ কিবা কিবি খাই গৈ উম তাতে কিবা কিবি খাই ন স্কুলত।
স্কুলতে অ নহয় যিমানে নহওঁক ৰাতিপুৱা ভাত কেইটামান ন তেনেকে খাই ললে এইবোৰ বাহিৰা বস্তু পিছত যিয়ে নাখাওক এতিয়া একো অসুবিধা একো নকৰে হয়ে নে?
উম নকয় যেনিবা সেইটোকে বুজি নাপ
উম।
কৈছে এই গেলৌ গেথৌ লাগে সেইকাৰণে না- খাওঁ স
মা ভাত অকনেই হওক আলু এটাকে পুৰু হেৰি কৰি ভাততে দি বা কণীকে বইল কৰি তেনেকে
অ কেইদিনমান খাই গৈছিলে তাৰপিছতে এলাহ লাগে তাতে টোপনি টোপনি লাগে গৈ না খা আহি পেলাই খামহি আৰু উম পঢ়াবলৈ এওলাহ
উ
সেইকাৰণে খাই নাযায়।
হে অভ্য়াসতটো নাইকিয়া হ'ল যে আগতে স্কুল গৈ থাকোতে তাৰ নিজে পঢ়ি থাকোতে তেনেকুৱা এটা অভ্যাস আছিলে সদায় খাই যোৱা সেইটো কাৰণে গৈ আছিল মাজতে আকৌ এৰি দিলে যে - অ্যাস নাইকিয়া হৈ গল সেইকাৰণে এতিয়া সেয়া
উম
এলাহ এলাহ লগা হ'ল
এ লাহ লাগে ভাত কেইটা খাই গলে টোপনিয় ধৰে আগতে বাপেকে যেনিবা যাওঁতে ভাত খাই নাযায়। উ দাইল ৰুটি ভাজি বনাই দি তেনেকে খাই যায় ত আ আহি পেলাই স্কুলৰ পৰা আহি পেলাইহে ভাত খ সি উম সেইটো এফা সে ৰলেই আৰু
আমাৰ আকৌ নহয় আমাৰ ৰাতিপুৱা ভাতো লাগে ৰুটিও লাগে ৰাতিপুৱা সময়খিনি বৰ খৰ খেদা হয়
উম এ চব বনাবন হলে আকৌ টিফিনো দি পঠিয়াব লাগে
অ টিফিনো দি পুঠিয়াব লাগে যে মই দুইটাকে দি পঠাব লাগে ফ দেউতাককো দি পুঠিয়াব লাগে তাইক কু দি পঠিয়াব লাগে আকৌ হেইৰি আকৌ ঘৰত মাহঁতলকো বনাব লাগে ৰুটি চুটি আমালে আকৌ ভাতো বনাব লাগে সিহঁতক ৰাতিপুৱা ভাত অকন খুৱাই পঠিয়াই দিব লাগে স সোনকালে উঠিব লাগে মোৰ েৰ সোনকালে উঠিব লাগে সোনকালে নুঠোৱা দিনাখনহে স্কুললৈ দ আহ স্কুললৈ দেৰি হৈ যায়।
উম
ৰা দেৰিলৈকে এতিয়া এইকেদিন তাই পৰীক্ষা বুলি অকন দেৰিলৈকে পঢ়ি আছো যে
অ এতিয়া ৰাতিও ছুটি ন
উঠিবলাগে
অ ৰাতিও চুটি অকমান অকৌ দেৰিকে খালা উঠা আৰু
উঠাও সেয়াই তাকে বাৰু হব দিয়া আহ হ'ব দিয়ক হ'ব দিয়ক উম